হেল্ল'?
কি কৰি আছ'?
এইয়া আছো, তই কি কৰি আছ'?
এইয়া ময়ো আছো বাকী খবৰ-খাতি ভাল?
উম, ভাল ভাল, তোৰ?
উম, আছো আৰু তইতো ফোনচোন নকৰয়েই মইে কৰি কৰিলো আৰু।
এ নাই নাই মই এইকেইদিন মানে টাইম পোৱা নাই মানে ফাৰ্মত পোৱালি সেইকাৰণে মানে টাইমটো পোৱা নাই উম, বাকী ঘৰত ভালেইনে তহঁতৰ?
উম, ভাল তহঁতৰ?
উম, উম, ভালে ভালেই বাকী ভাত-পানী খালি নাই?
উম, ভাত-পানী খোৱা নাই বনাইছেহে।
অ', কিহে বনাই আছে? উম?
তই খালি নে, তই খালি নে?
উম, উম, খালো খালো মই খালো খালো।
উম, কিহে খালি?
এ মই দালি আছিলে মচুমাহৰ তাপা আলু গুটি ভাজি আ
কি? নে তই